নমস্কাৰ, চিন চিনি পাইছা নহয়।
নাই পোৱা নাই। এতিয়া কোন কৈছিলা।
সেই যে সিদিনাখন মই তোমাক যে লগ কৰিছিলো।
অ' সেইদিনাখন ৰাস্তাত জেপাইছিলো আহ।
মই তোম তোমাক যে কথা এ এটা কৈছিলো মনত পৰিছে।
আহ, অ' পইচা কি পালা নেকি তোমাৰ।
পইচা, পইচা পোৱা নাই।
লোন জে কৈছিলা লৈছিলো বুলি।
ল অ' লোনটো পালো, তোমাৰে লোনটো পাই পেলাই গাড়ী কেইখনমান লৈ ললোঁ। লয় ললো, এতিয়া গাড়ী কেইখনৰ কামেই পোৱা নাই নহয়।
অ' মোক মোক তুমি কেইদিনমান আগতে ক'ব লাগিছিল। মোৰ গাড়ী কাম মইতো গাড়ী পোৰা লাইনত লগাই থোৱাই আছে।
লাইনত লগাই থছো, এই আৰটিকাৰ্ড আৰটিকাৰ্ড দুখন ললোঁ।
অ' তুমি কৈছিলা পইচা হোৱা নাই এতিয়া গাড়ীখিনি ল'বলৈ সেনেকে কৈছিলা দেখি।
অ' গায়ব
অ' এতিয়া তুমি গাইকেখন এনেই আছে চাগে।
এনেই আছে গাড়ী কেইখন, মই ভাবিলো গাড়ী কেইখন লওঁ। লৈ পেলাই তোমাৰ ধৰ এনেকুৱা কমা মানে কমাৰ্চিয়েল কৰি দিম।
আহ সেইটোয়ে কৰা তুমি এনেই ঘৰত থৈ লাভ নাই। হালধীয়া নাম্বাৰ প্লেট কৰি দিয়া।
অ'
তুমি তেনেকে টেক্সি টাইপ চলাব পাৰিবা। উবেৰ উবেৰৰত দি থবা।
উবেৰ ন
উম, উবেৰো মাৰিব পাৰিব ডাইভাৰ ড্ৰাইভাৰ কেইটামান ৰাখি ল'ব লাগিব খালি।
ড্ৰাইভাৰ চিনাকি ড্ৰাইভাৰ মোটামুটি আ দুটামান আছে।
অ' মোৰ তাত দু দুটা ড্ৰাইভাৰ আছে, টো মোৰ। তুমি সিনে মানে এই বেলেগ এটা গাড়ী চলাই আছিলে।
আহ।
তোমাৰ সেই মানুহটোৱে স, পইচা কমকে দিয়ে।
আহ।
সি তাৰচৰ ওলাই দিম ওলাই দিম বুলি কৈ আছিলে ন। চলাওঁ ইয় গাইছে এনেকে কয়।
অ', অ'।
তোমাৰ সেই ল'ৰাটোক কৈছা ম, ৰ'বা তোমাৰ গাড়ীখনৰ কথা।
অ', অ', ঠিক আছে তুমি মোক ক'বাচোন।
মানে এনেককা ভাল পুৰণা ড্ৰাইভাৰে লাগিব, নতুন ড্ৰাইভাৰ তোমাৰ।
লা, উৎপাত কৰে, অ, সেইটোতো অ, মানে অকমান বয়সীয়া টাইপৰ।
উম, তোমাৰ নতুন গাড়ী ফালে
হেইত তুম
তুমি হেৰি, হেৰি, লাই তুমি এই টাৱাঙৰ চাইডে লাইনটোতো দুখন দি, দিব পাৰা।
চুই ডিজাৰ্ট দুখন লগাই দিওঁ ন, তাত।
অ, তুমি সেইটো চাইডে মানে বহুত মাত চুইফখন নহয়, তোমাৰ। কি, কি, ললা গাড়ী এ, চছেভেন চিট। এখন দিয়া আৰ্টিক এখন দিয়া আৰু চুইফ্ট এনে দিয়া।
অ, চুইফ্ট ডিজাৰ এখন দিলে ন, দুখন।
উম, তেতিয়া কম মানুহ থাকিলে, চুইপখন পঠিয়াব। আৰু বেছি মানুহ থাকিলে আৰ্টিকাখন লৈ যাব পাৰিব।
অ, এই আকৌ হেৰি ধৰ তাত দিলো ধৰ হা। টাৱাঙৰ ফালে দিলো, আকৌ আৰু এখন ধৰ চই, চইফ এখন ধৰ আ, মানে এয়াৰপৰ্টৰ ওচৰত দিলে ভাল হ'ব নে। এয়াৰপৰ্টত এ, এয়াৰপৰ্টত তোমাৰ বাহিৰ, বাহিৰৰ দেশৰ পৰা মানুহ বিলাক হেন
উম, ধৰ গোটেই ঘূৰাব লাগে ধৰ আমাৰ
সেয়া কাজিৰঙা চাজিৰঙা ল
আহ, গুৱাহাটী, কাজিৰঙা কামাখ্যা মন্দিৰ যাব।
এইলাক ফুৰাব লাগে।
ধুনীয়াকে পাব তুমি আপাৰ আচাম যাব লোৱাৰ, আছাম যাব।
মোৰ মানে তেনেকুৱা চিনাকি মানুহ নাই।
তাত মোৰ চিনাকি এজন আছে ৰ'বা মোক মই এতিয়া গাড়ী নাই দেখিয় মই তাত লগোৱা নাই। মোৰ একেখন ইয়াতে চলি আছে ন।
তোমাৰ গাড়ী এখন এইতি কেইখন আছে, গৈ
মোৰ এতিয়া তোমাৰ ছখন হ'লগৈ। এখনৰ পৰা লৈ, লৈ ওলাইছে চব।
চখন ল, লাগে।
এতিয়া মই ভাবি আছো, তোমাৰ বাছ এখন লোৱা কথা।
বাছ, লোৱা?
নো, আলটা
অ, বাছো ভাল ইনকাম কিমান মান পৰিব এনে পয়ত্ৰিশ, চল্লিশ মান পৰিবনে এখনত
পৰি যায় পৰি যাব মই তোমাৰ নতুন নোৱাৰিম চাগে চেকেড এনে ল'ম চাগে।
অ, আজিকালি একো ইলে্ট্ৰিক, ইলেক্ট্ৰিক বাছ এখন ওলাইছে নহয়।
উম, সেইখন এই ইয়াত চলাব নোৱাৰিম সেইখন অকল এ, অকলে এটা জেগাত চলাই থাকিব পৰা যায়, বহু ওৰে পৰা বেছি দূৰ ইমান ভাল নহয়।
অ'।
তোৱা মোৰ এটা শব্দ মানে এখন নাইট চুপাৰ ল'বলৈ বহুত মন আছিলে।
নাই, চিবা আহ
ল'ম বাৰু সেয়া চব লৈ আছো টাইম লাগিব অলপ বছৰ যাব লাগিব।
অ-অকমান কষ্ট কৰিব লাগিব আৰু।
উম, তুমি এয়াৰপৰ্টৰ লাইন দু তিনিখন তোমাৰ কেইখন ল'লা কৈছা চাৰখন চাৰখন ন। ইয়াত তুমি চুইপখন তুমি টাৱাঙৰ লাইনত যে চুইপখন দিব নালাগে দিয়া তুমি আৰৰ্টিকাখনে দিয়া ইয়াত।
অহ।
খন তুমি অল আছাম গৈ থৈ দিয়া। গোটেই অল আছামত য'ত ত'ত গৈ থাকিব পৰাকে চুইফ্ট এখন আৰু বাকী দুখন থাকিব যে এই দুখন তুমি এয়াৰপৰ্টৰ লাইনত লগাই দিয়া। আহ এনে এতিয়া ড্ৰাইভাৰ পালা নাই মোৰ মই তোমাৰ এপটো সেইটো ফিক্স।
মোৰ তোমাৰ দুটা চিনাকি আছে। দুটা মানে আমাৰ এইফিলৰে।
উম, বেয়া বস্তু খায় নেকি?
নাই নাই অ' মানে ল'ৰা মানুহ নহয় অকমান মানে
বয়সীয়াল ন ভাল চ ভালেই হ'ব তেতিয়া ল'ৰা মানুহ হ'লে ডেকা হ'লে অলপ স্পীডত চলাই।
অহ।
থিকে ভালে ভাবিছা দিয়া সেইটোৱে সেনেকুৱা মানুহ কেইটাকে দি দিয়া।
উম, তুমিও এনেকে দুটা মিলাবাচোন অকমান বয়সীয়া টাইপৰ
উম, মই মিলাই দিম। এটা এটাতো সোমাব আৰু এটা এৰো এৰো কৈ আছে সেই এৰা তোক তোমাৰ তোক চাব লাগিব সি কি কৰে।
আহ।
ঠিকে চলি আছে আৰু।
ঠিকে চলিছে ন? তুমি তুমি ক'ত ক'ত লগাইছা লাইন?
এই অল আচামৰখনৰ ইমান মানুহ চানুহ নাপাওঁ।
অহ।
ডাৱঙৰ চাইডে দি আছে এ এখন নহয় মোৰ এ আকৌ তোমাৰ খৰচো থাকে। দুখন বেয়াহে হৈ আছে এতিয়া।
সেইটোতো। কি বেয়া হ'ল?
এই তোমাৰ ইঞ্জিনৰ প্ৰব্লেম পুৰণা হৈ গৈছে।
পুৰণা হৈ গৈছে এ গাড়ী চাড়ীবিলাক থাকিলে সেইটোয়ে প্ৰব্লেম। তোমাৰ আৰু ইমান চলা চলোৱা হয়।
সেইটোয়েতো মানে টাইমত চাৰ্ভিচিঙো দিওঁ। কিন্তু তোমাৰ হেৰি হৈ গৈছে যে বডিবিলাক মোৰ পুৰণা হৈ গৈছে। দু ভাবাচোন দুহেজাৰ পোন্ধৰয়ে গাড়ী মোৰ।
পোন্ধৰ বা ধে পুৰণা হ'লে দেখোন।
সেইটোয়েতো আৰু আজিকালি পেট্ৰলবিলাকো বেয়া হৈছে ন।
উম।
পুৰণা গাড়ীবিলাকে অকণমান কষ্ট পায়। নতুন বেট্ৰলটোক চলিবলৈ। মোৰ দুখন বেয়া হৈ আছে এতিয়া চাৰি চাৰিখন আছে পাচঁখন। অ', চাৰিখন।
সেইকেইখনো ভাল সেইকেইখনো ভাল কৰি পেলাই সৰু সুৰা এনেকুৱা লগাই দিবা।
উম, মোৰ সেইকেইখনৰ মানে ভাল কৰিব মন নাই এইকেইদিন তুমি মানুহ চানুহ কম।
অ'।
গৰমটো বাঢ়ি আছে যে।
অ'।
ইমান ঘোৰা পকা কমি আছে মানুহৰ।
আচ্ছা।
এই মেঘালয়ত এখন পঠিয়াই থৈছোঁ সেইখন কাইলৈ পৰহিলৈ মানে হে আহিব।
অ' কেতিয়া গ'ল বা।
এখন গ'ল তোমাৰ পৰো, যোৱা পৰহি মানে গৈছে।
অ'।
উম, পাঁচটা মানুহ লৈ গৈছে। বাকী এখন টাৱাং কাইলৈ যাব।
অ'।
এ মই মানে এইকেইখন ক ভাল নকৰো মই এই বাছখন এখন ভাল কণ্ডিশ্যনৰ বাছ এখন পাইছোঁ মানে।
অ' সেইখন ল'বা।
লওঁ লওঁ চাগে এনেকে পইচাটো মিলাই।
অ'।
পিছত মানে এখন বেছি দিলে ভাল এনেকৈ বাছ নাপ
নাপাবা আৰু সেইটোৱেতো, মানে চা- চানঞ্চতে লৈ থৈ দিব লাগে।
উম।
পিছত আকৌ পাবা নোপোৱা আকৌ পিছত মানে বাছবিলাকৰ আজিকালি বহুত দাম নহয়।
সেইটোৱেতো এতিয়া নতুন ল'বলৈ নোৱাৰি সেইকাৰণে ছেকেণ্ডহেণ্ড ভাল কণ্ডিচনৰ পাইছোঁ এখন দামে দৰে মিলিছে মানে।
অ'।
এইখন লৈওঁ মই গুৱাহাটীটো এনেকে ডিব্ৰুগড় লোৱাৰ আচামটো আপাৰ চাম লগাই থ'ব পাৰিলে
পাৰিলে অ' সেইটো বহুত।
ধুনীয়া এটা
ইনকাম হৈ থাকিব অ' এ তোমালোকৰ এইফিলে দি পুখিয়াগাওঁ দুলক চিনি পোৱা।
পাওঁ পাওঁ, দেহা দেহা বুলি লিখা থাকে যে গাড়ীত।
অ' দেহা সিওঁ তাৰ কিন্তু বহুত ইনকাম হৈ আছে ন'।
অ' সি তোমাৰ সেই মানুহটো বহুত, তলৰ পৰা উঠা মানুহ দেই। ভঙা চিঙা আগতে টেক্সি এখন চলাইছিলে।
সেইটোৱেতো।
সি এতিয়া বাছ তিনিখন মান ল'লে।
বাছো ল'লে নেকি।
অ'।
আহ।
তাৰপিছত তোমাৰ কাৰ আছে তোমাৰ দশখন মান কাৰেই আছে।
ভালে সি তোমাৰ দেক বহুত ডাঙৰ ঘৰ বনাইছেটো আমাৰ আমাৰ গাঁৱত তোমাৰ চবতকে ডাঙৰ ঘৰ তাৰেই।
তাৰে অ' মই এফালে গ'লে দেখো নহয় কেতিয়াবা।
উম, এখন গাড়ী পৰা।
হম।
এখন গাড়ী পৰা উঠিছেহে মানুহটো।
সেইটোৱেতো সেইটো কাৰণে কয় যে কষ্ট কৰিলে কেতিয়াও এৰি নিদিব বুলি যে।
উম, মোত, তোমাৰ গাড়ী কেইখন কিম
হেৰি, লগাই দিয়াৰ পিছত যে
আহ।
তুমি আহা পিছত ধুনীয়াকে চাফ চিকুণ কৰি, আকৌ তুমি ছাৰ্ভিচিং
ছাৰ্ভিচিং টাৰ্ভিচিং দি পেলাই আকৌ মানে, ধৰক হেৰি, মানে, সেই পইচা গোটাই গোটাই গোটাই মানে, এনেকৈ এখন এখনকৈ লোৱাই থাকিব লাগিব।
লৈ থাকিব। এনেও সৰু পৰাই ডাঙৰ হয় তুমি ফাৰ্ষ্টতে চাৰিখন লৈছা বাৰু কথা নাই।
মানে, পইচাটো অকন বেছিকৈ পালো যে।
উম, ভালে কৰিলা একো নাই। আজিকালি আজিকালি গাড়ীও অভাৱ নাই। এখন হলেও নোললোন আৰু পইচা ভেলুৱে নোহোৱা হৈ গৈছে তুমি এখন গাড়ী পৰা অহা পইচাদি ঘৰ চলিবই নোৱাৰিবা।
হয় নাই? অহ।
কোৱা, কোৱা।
তুমি বোলো এখন গাড়ীৰ পৰা অহা পইচা দি ঘৰ চলাবই নোৱাৰিম।
নোৱাৰিম। অ', আজিকালি বস্তু বিলাকে যিহে দাম আৰু।
উম।
উম, ঠিকে কৈছা দিয়া। ভালে, সেইটো চলিব তোমাৰ বিজনেচটো। মোৰ তাতে কৰি থকা বহুত বছৰ হ'ল ন। জানো আৰু, ইয়াৰ বিষয়ে অলপ অলপ।
সেইটোৱেটো। বাকী, বাকী বাছখন কেতিয়া ল'ম বুলি ভাবিছা?
বাছখন মই অহা মাহ মানত ল'ম চাগে।
অহা মাহ মানত।
উম, এক দুই তাৰিখ মানৰ ভিতৰতে ল'ম। এই পইচাটো মানে, আৰু হ'বহে, এইকেইদিনত। পইচা এটা হোৱা কথা আছে। হোৱা নাই এতিয়ালৈকে।
অ',
উম। ত, তাৰ কাৰণে আকৌ ড্ৰাইভাৰ এটা চাব লাগিল। হেণ্ডিমেন লাগিব।
তুমি যে বাছৰ ড্ৰাইভাৰ দিলে অলপ মানে ভাল ড্ৰাইভাৰ এটা দিবা দেই। আজিকালি বাছ বিলাক দেখিছাই নহয়।
উম, বহুত স্পীড। ট্ৰেভেলাৰ বিলাক যে ইমানে এক্সিডেণ্ট হৈ থাকে।
মানে, গাড়ী চাড়ীটো কাৰণে, গাড়ীত উঠি যাবলে ভয় লাগে।
অ', সেইটোৱে, বহুত স্পীডত চলাই আজিকালি ড্ৰাইভাৰবিলাকে। উম, সেইটোৱে।
বাকী, তুমি মোক, এই এইটো লগাই লিংকটো মিলাই
অ, মই ড্ৰাইভাৰটো কাইলৈ সুধিবলৈ তোমাক জনাই দিম দিয়া।
অ', ড্ৰাইভাৰটো আকৌ এইটো যে যোনটো ধৰা, তুমি এনেকোৱা, টাৱাং চাৱাং ফালে যে লাইনটো মিলাই দি বুলি কৈছা।
অহ।
তুমি লাই দিবা আকৌ। এয়াৰপৰ্টৰ ফালে যে যোৱা লাইনটো বুলি কৈছিলা।
অ', চব মিল কৰি
অ'।
তুমি কাইলৈ মানে, ত তোমাক ফোন কৰি ড্ৰাইভাৰটোৰ কথা কাইলে ফিক্সটো কৈ দিম।
ফিক্সটো কৈ দিবা।
উঃ
দিয়া। অ', অ', হ'ব দিয়া। আহ।